হেল্ল'?
হয় ককচোন
হেল্ল', অহ
হেল্ল', কওকচোন? অ', শুনিছো কওকচোন? এ আছো দিয়ক লৰা পৰীক্ষা যে অলপ পঢ়াইছিলো
অহ অ চাহ পানী খালে
অহ খোৱা বোৱা হল
অ অ পিছে পৰীক্ষা চলি আছে নেকি
পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে
অ আমাৰ ছোৱালীও আৰম্ভ হৈছে আজিৰপৰা
হয় তাই কিহত পঢ়ে নো
এ তাই ক্লাছ ছেভেনত অ লৰা লৰা কিহত পঢ়ে অ ৰামেশ্বৰীতে পঢ়ে ন
অ ৰামেশ্বৰিতে পঢ়ে
অ একেলগে অ অ তাকে স্কুলখন কেনেকোৱা পাইছে বা
এতিয়াটো প্ৰথম প্ৰথম ভালে লাগিছে এনেও আগতেও যিবিলাক শুনিছো বেয়া পোৱা নাই ভালেও লাগিছে
অ হেৰি এনে আমাৰ ছোৱালী বাৰু ক্লাছ থ্ৰী পা টু পা পঢ়িছে তাতে মিটিং ভালে পাই ছে বাৰু চাবজেক্ট টিচাৰেও ভালেই কিন্তু সেয়া এতিয়া তাক নতু নকে দিছে ন
ইয়াক নতুনকে দিছো এবাৰ
অ এনে হেৰি কেনেকোৱা টিচাৰ পঢ়োৱা
পঢ়োৱা খিনি বেয়া পোৱা নাই মই ভালে পাইছো
অ ভালেই পঢ়ায় বাৰু আৰু ইংলিছৰ ইংলিছৰ যিখিনি পঢ়াই পূজা মিচ বুলি যে কয় চিনি পায়নে
অ নামটো শুনিছো এনেই মই লগ পোৱা নাই তেনেকে
অ নহয় নহয় পূজা মিচ মানে অ এইখন স্কুলত আছিলে দুখন ন সৰু খিনিয়ে এখনত অ ছিক্সৰ পৰাহে ইয়াত আছে
অহ
পূজা মিচে ইংলিছ পঢ়াইছিলে এই মানে সৰু ক্লাছত আৰু।
অ এতিয়া
ৱা ওৱানৰ পৰা পঢ়ায়। উম, এতিয়া বেলেগে পঢ়ায় এতিয়া ধীৰেন ছাৰ, ৰবিন ছাৰ এটা অ মৃত্যুঞ্জয় ছাৰে পঢ়ায় নেকি?
অ মিতিদি চাহ মানে নামটো শুনি আছো বহুত ভাল পঢ়াই বুলি।
অ অ তাকে, আহ বুজোৱা খিনিও ভালেই দেই তেখেতৰ। অ হয়। আৰু এতিয়া পূজা মিছৰ ইংলিছ টকিং আৰু এইফালে, এইখিনি যিখিনি মানে চাবজেক্টত আছে আৰু কিতাপৰ মাজৰ আৰু বাহিৰাও নলেজ বহুত আছে, তেওঁ বহুত ভাল আৰু আমাৰ ছোৱালীক দুদিনমান টিউচন দিছিলো।
হয় হয়, তেখেতে নাটক, থিয়েটাৰ এইবিলাকো কৰিছিল নেকি?
খুব বেছি ভাল আৰু। নাটক কৰে আগত আ য়গা শিকাই য়গাটো কথা জানে নহয়, য়গা মানে বহুত ভাল আৰু তেওঁ, এ হেৰিত হৰিদ্বাৰত তেওঁ মানে তাত চাৰ্টিফিকেট লৈ আহিছে। তাত বিহাৰত কৰি আহিছে য়গা।
হয়। একৈশ তাৰিখলৈ য়গা দিৱসো আছে ছেন।
অ কৈছো কৈছো ন তোক।
হয় হয়, অ দেওবাৰ পৰিছে।
অ, স্কুলতো অকনমান কৰিম বুলি কৈছিলে। কি কৰে আৰু, য়গাতো ভালেই আজি আজি কালিদি আছে।
আত্মসহায়ক গোটৰ পৰা আপোনাক মাতিছে নে নাই?
অ আত্মসহায়ক গোটত আছে ন আপুনিও।
অ ম
অ। অ, ময়ো আছো বাৰু কিন্তু আজিলৈ কোৱা নাইচোন।
অ আমাৰো তেনেকে কোৱা নাইে, বেলেগ গোঁ বিলাকৰ শুনিছো প্ৰেক্টিছ কৰাই আছে কিন্তু কোৱা নাই এতিয়ালৈকে
অ মানে য়োগাটো কৰিলে খুব বেছি ভাল সদায় আমি চবে কৰিব লাগে ৰাত- তিপুৱা কৰিলেও ভাল পা সন্ধিয়া এতিয়া আমাৰ টাইমটোহে মেইনটেইন কৰিব নোৱাৰোঁ। চৌবিশ ঘণ্টাত এক ঘণ্টা নিজৰ কাৰণে সদায় লাগে।
লাগে, আমি দিব নোৱাৰোঁ।
ত সেয়াই নিজৰ কাৰণে লাগে, কিন্তু আমি এতিয়া সময় নাপা পাওঁ। এতিয়া আজিকালি ইউটিউবত, ইউটিউবত চালেও যিকোনো বস্তু, যতে আহি যায়। আমি কলৈকো যাব নালাগে, ঘৰতে থাকি চব শিকিব পাৰো হয়নে? অ, এতিয়া‌ পে এতিয়া আমাক এতিয়া আমাৰ কঁকালৰ বিষ বা কিবা এনে কোৱা হয়। কিন্তু এইটো ইউটিউবত চাই পেলাই গোটেইখিনি য়োগা আপুনি জানি ল'ব পাৰে আৰু। আজিকালি কিমান বেছি ভাল হৈছে, ইণ্টাৰনেটৰ যুগ যিহেতো। উম, এ এনেই য়োগাৰ কাৰণে ৰাতি তিপোৱাই যোগ দিৱসত আগতে গৈছেনে বাৰু?
আগতে মই তেনেকে, আমাৰ স্কুলত থাকোতেতো তেনেকে কৰাইছিলে। তাৰপিছত মই কচিং চেণ্টাৰ এটাত কচিং কৰিছিলো, তেতিয়াও পাইছিলো কিন্তু য়োগা দিৱসৰ দিনাখন আমাক য়োগা শিকাইছিলে।
উম উম, এ সেইটোৱেই টো।
এনেকা স্কুলো। হৈ গৈছে ন?
অ বহুত স্কুল হৈছে, মোৰ সৰু ছোৱালীজনীকো য়োগাত দিছো নহয়। অ তাই এতিয়া ছবছৰ হৈছে আৰু, চাৰি পাঁচ বছৰৰ পৰা গৈছে ছে তাই। এনেই য়োগা আক বিছ তাৰিখে অ এ খন কম্পিটিশন আছে। এইয়াতে। খন পবিতৰা হাততে হয় নে সাংবাদিক অন হাউছতে হয় মই ঠিক ধৰিব পৰা নাই কত হয়। ভালকে গম পোৱা নাই কিন্তু তাতে কম্পিটিশ্যন আছে সেইবিলাকত মানে জইন কৰাব অন্য কাৰণে নহয় নিজৰ স্বাস্থ্যতো ভালে থাকে ন অ গোটেইখিনি ভাল নিজৰ স্বাস্থ্য তোৰ আৰু ইফালে মানসিক চাপৰ পৰা আজৰি থাকে গোটেইখিনি মেণ্টেলি ক্লিয়াৰ হৈ থাকে সিহঁত
হয় আমি কৰিব পাৰিলো আমাৰ কাৰণে
সেইটোয়ে আমাৰ এতিয়া শাৰ বোৰ পুৰা মজবুত হৈ গৈছিল ন টান হৈ গৈছে সিহঁতৰ ভাল হৈ আছে মানে কিন্তু আমি কৰিলে হয়তো লাহে লাহে ঠিক হ'বগৈ
উম কিন্তু ডেইলি কৰিব লাগিব
ডেইলি কৰিব লাগে এঘন্টা সময় নিজৰ কাৰণে কৰিলেও য়োগাটো বহুত বেছি ভাল এতিয়া চাওচোন এতিয়া কঁকালৰ বিষ হয় মই বো মাইকী মানুহৰ বিশেষ মানে কি মাহেকীয়া অ সেইটোয়ে মাহেকীয়া টো ৰেগুলাৰ কৰিবৰ কাৰণেও য়োগা আছে সেইখিনি কৰিব পৰা হ'লেও এদিন ওলাব ৰচোন লঘো এবাৰ একেলগে আহিম থাকিম কেতিয়াবা পাৰিলে ছোৱালীৰ লগতে ডাঙৰ গা
হয় হয় ছোৱালী স্কুলত কৰাই ন ডাঙৰ খিনিকো
ডাঙৰ খিনিকো কৰায় সিহঁতক সন্ধিয়া পাঁচটা বাজিৰ পৰা কৰাই
হয় হয় যাব লাগিব
ৰাতিপুৱাও কৰাব পাৰে মানে কৰিব পাৰি আৰু মন থাকিলে চাৰে পাঁচটাৰ পৰা ৰাতিপুৱা
হয় হয়
ডাঙৰ খিনি কয় বহুতখিনিয়ে তেওঁৰ ষ্টুডেন্ট আছে ৱক টাচেন য়োগা চেণ্টাৰ বুলি আছে এতিয়াতো বহুত আছে এইটো হনুমান মন মালিগাওঁ হনুমান মন্দিৰটোৰ কাষতে আছে আৰু
অ
অ তাত আপুনি যদি শিকো বুলি ভাবিছে তেনেক আহিব পাৰে
অ যাব লাগিব
কি‌ কৰিব পাও সময় পালে
হয় আজিকালি যি হৈছে মানুহ বিলাকৰ
সেইটোৱে খন বেমাৰৰ কাৰণে মুক্ত পাবৰ কাৰণেই মানে কৰিব লাগে য়োগাটো নহয় নে
হয় হয়। বাকী আপুনি ভাত বনালে?
অ মই ভাত পানী মানে বনোৱা নাই বনামগৈ আৰু আজি দিনটো কষ্টৰ কাৰণে। অকণমান এনে ৰেষ্ট লৈছো এইখিনি সময়তে ভাব খবৰ এটা লওঁ আৰু অলপ কথাও পাতো সেইকাৰণে
হয় দিনত কি বনালে আজি
হা
দিনত কি বনালে আজি?
অ দিনত আজি মাটি দালি বনালো খাৰ দি পেলাই। মাটিডালে সাৰটো খাই পাইছ নে
অ পাইছো পাইছো ভাল লাগে
অ তাত কঁঠাল গোটি দি দিছে আৰু
আৰু ভাল লাগে কঁঠাল গুটি এতিয়া ওলোৱা দিন হৈছে আৰু
অ কঠাল গুটি আছিলে বাৰু কিন্তু হেৰি অ আজি দিয়া নহল সময়ো লাগে নহয় এইবিলাক গুচাই থাকো-
সময় লাগে হয় আগতীয়াকে যোগাৰ কৰি ল'ব লাগিব
নে সেয়া আজি এই বনোৱাটো সেনেকে হ'ল আৰু কোমোৰা আছে বগা কোমোৰা আ- -ছিলে সেই কোমোৰাটো মাটি দালি- আদি দিছিলো ইমান ধুনীয়া লাগিছিলে। সাৰ মানে চুপটো আছিলে সাৰৰ কলা সাৰ আৰু যিটো মানে কলগছৰ পৰা নিজে বনাই ঘৰত বনোৱাটো অ অ। সেইটো দি দিছো একদম ধুনীয়া মানে টেষ্টি হৈছে আৰু।
হয় আ আৰু গৰমৰ কাৰণে আজিকালি কল প পচলা খাব লাগে।
পচলাটোক খাইছিলো, কালি বনাইছিলো সেইটো মানে মাছৰ মূৰাৰ লগত বনালে আৰু বেছি ধুনীয়া লাগে।
অ মই তেনেকে খাই পোৱা নাই মই এনে, হয় ভাজিৰ লগত খাই পাইছো ৰঙালা ভাজিৰ লগত যে বনাই তেনেকে খাই পাইছো, ভাল লাগে সেইটো খাই আৰু পচলাটো মই আৰু এটা পাইছো সেইটো ব মই নিজে বনোৱা নাই বনাব লাগি ব, সৰিয়হ তাৰপিছত শুকান জলকীয়া, আদা নহ হৰু দি পেলাই, পুৰা একদম মানে মেহিকে পচলাটো কাটি পেলাই তাৰ কক ক'ব পাৰি চব থতিয়া অকমান মানে
উম উম। সেইটো বনাইছে নেকে কেনেকে বনাই মোক প্ৰথমৰ পৰা শিকাই দিয়াচোন।
অ আহা দেওবাৰ মানে বনাম চাগে মই।
অ।
আপোনাৰ প্ৰথম হেৰিটো কলপচলা একদম কুমলীয়া অংশটো লৈ পেলাই পুৰা মিহি মিহি কাট ল'ব লাগিব। কাটি লৈ আপোনাৰ তাত মছলা, সৰিয়হ, আদা, নহৰু জিয়া জাল এইখিনি মানে গোটেইখিনি একেলগে পিচি লৈ পেলাই প্ৰথম চে ভাজি ল'ব লাগিব আৰু। ভাজি লৈ পেলাই পচল খিনি তাত এযাত তাত উম পৰিমণ অনুসৰি নিমখ হালধি চব গোটেই দি পেলাই অলপ ভাজা পিছত পানী দি পেলাই মানে কুকাৰত বহাব পাৰি খুব সহজতে হোৱা বস্তু আৰু আপুনি লাগি থাকিব লগীয়া ন নাই আৰু তাত আলু দিওঁ বুলি ভাবিলে দিব পাৰে। বা যদি ভাবে আপুনি অকণমান গুকান কে খাওঁ তেনেকেও খাব পাৰিব।
অ-অ, তাতে মাছৰ মুৰা দিব- পাৰি নে নোৱাৰি?
অ' সেইটোও পাৰিব।
অ-অ মাছৰ মূৰো তাতে দি দিলে আৰু বেলেগে
ভাল হ বেলেগ টেষ্ট হব সেইটো ভাল হ'ব। গৰমতো ফাকেটো খাব লাগে। পানী লাও,
উম',
কোমোৰা,
অ' হ'ব আমাৰতো খোৱাতটো ভালেই। পচলাটো বিশেষকে ইমান বেমাৰ পচলাটো আজিকালি মানুহে প্ৰায়ে খাব লাগে, মানে গৰমত এই এইটো মাহত পচলা খাব লাগে থাইডৰ প্ৰব্লেমো কমে
অ' আৰু মানুহৰ বহুত দেহত পানীৰ পৰিমাণতো কমি যায় যে।
কমি যায় যে পচলাটো কাৰনে
উম', খালে ভালেও
এদিন বনালে বাৰু এদিন বনাই নিজেও চাব লাগিব। যোৱা তেজ পৰিমান
হয় দিয়ক হয়-হয়।
ঠিক আছে বাকী ভাল আৰু?
অ', ভালেই দিয়ক লৰা পঢ়াও অলপমান।
অ-অ পঢ়াক।
অ', কাইলে কি আছে আপোনাৰ ছো ছোৱালীৰ পৰীক্ষা?
কাইলে মেথচ আছে।
হয়-হয় আমাৰ ইয়াৰ অসমীয়া আছে কাইলে।
অ', অসমীয়া আছে।
হয়।
ঠিক আছে।
ঠিক আছে দিয়ক আকৌ পিছত হয় হয় পিছত কথা পাতিম আকৌ হ'ব দিয়ক। কি কামুহি আছ তই। এ ময়লে চাগে দিয়া চাও।